হেল্ল, হয় নমস্কাৰ।
হয়, মই আপোনাৰ লগত, এটা গুৰুত্বপূৰ্ণ কথাৰ ওপৰত এ, আলোচনা কৰিব বিচাৰিছিলো। আপুনি মোক অলপ সময় দিব পাৰিবনে?
নিশ্চয়, নিশ্চয়, আছো মই ফ্ৰিয়ে আছো। আপোনাৰ
হয়, হয়, নিশ্চয়। হয়, ধন্যবাদ মই আপোনাৰ লগত, এ, বা, এ স্কুলৰ কিতাপ হওঁক, বাহিৰা কিতাপেই হ'ওক, মই কিতাপৰ ওপৰত অ, আলোচনা কৰিব বিচাৰিছিলো।
হয়, হয়, নিশ্চয়, নিশ্চয়, নিশ্চয়।
অ, কিতাপ সম্পৰ্কে অলপ জানিব বিচাৰো আপুনি অলপ কৈ দিবচোন।
হয়, হয়, নিশ্চয়, ত, আপুনি ভাল কথা এটা, আলোচনা কৰিবৰ কাৰণে, আপুনি মোক ফোন কৰিলে তাৰ ধন্যবাদ, গতিকে আপোনাৰ কিতাপ বুলি ক'লে আপোনাৰ, আমি যিখিনি নৰ্মেলি ধৰক অ, স্কুলত পঢ়ো বা স্কুলত পঢ়ি শুনি যিখিনি আমি আমাৰ, চাৰ্টিফিকেট পাওঁ। মাৰ্কছিট পাওঁ, তাৰোপৰি আপোনাৰ বাহিৰা কিতাপো আমি পঢ়িব লাগে চাব লাগে, বিভিন্ন ধৰণৰ বাহিৰা কিতাপ আছে, আলোচনী আছে। গ্ৰন্থ আছে, কবিতা, এইযে আপোনাৰ বাহিৰা কিতাপ আছে। বিভিন্ন ধৰনৰ আপোনাৰ লেখক আছে, গতিকে আমি আহ, স্কুলৰ যিখিনি স্কুল কলেজত আমি যিখিনি কিতাপ থাকে, সেইখিনি পঢ়াৰ লগত তেওঁ আমি, বাহিৰা কিতাপতো কিতাপ পঢ়াৰ মানে যিটো নেকি অভ্যাস, সেইটো পাইচটো ওলাই ৰাখিব পাৰিলে, ভাল।
হয়, নিশ্চয়, নিশ্চয়, আপুনি ব, গুৰুত্বপূৰ্ণ কথাই ক'লে।
হয় নিশ্চয়, কাৰণ কিয় আমাৰ কিতাপৰ পৰা আমি যিমান খিনি জ্ঞান আহৰণ কৰো, তাতকৈ বেছি আমি জ্ঞান আহৰণ কৰো, বাহিৰা কিতাপৰ পৰা, কাৰণ বাহিৰা কিতাপত হয় নিশ্চয়, বাহিৰা কিতাপত এ, বিশেষ ভাবে আপোনাৰ, এইটো সমাজত চলি আছে, ঘটনা। বৰ্তমানৰ ঘটনা তাৰ ওপত ভিষ্টিকৰ লিখক বিলাকে কিছুমান গল্প আকাৰে বা কিছুমান প্ৰবন্ধ আকাৰে লিখে হয় হয় নিশ্চয় নিশ্চয় হয় হয় হয় উপন্যস শুদ্ধ আকাৰে লিখে, লিখি পেলাই সমাজক এটা ভাল উপদেশ দিয়াৰ আৰ্হিত সিহঁতে বস্তুটো লিখে গতিকে সেইবোৰ আমি পঢ়িলে বা চালে তাৰ পৰা আমি বহুতখিনি নজনা কথা শিকিব পাৰো, বহুতখিনি অভি জ্ঞতা হয়।
হয় নিশ্চয়।
মানে মই ভাবো বাহেয়ত কিতাপটো পঢ়া অভ্যাসো অত্যন্তই প্ৰয়োজনীয়। প্ৰৰ্যেকজন ছাত্ৰ-ছাত্ৰীৰ বাবে এইটো খুব গুৰুত্বপূৰ্ণ কথা বা ল'ব লাগে আৰু
হয় নিশ্চয় আপুনি বৰ গুৰুত্বপূৰ্ণ কথা এটা কলে আৰু যিহেটো আমাৰ অসমীয়া সাহিত্যটো বহুত বিশাল হয় আমাৰ অসমীয়া সাহিত্য লিখক বোৰে হওঁক বা এ উপন্যাসিক বোৰে হক ভাল পালো উপন্যাস লিখি লিখিছে তাৰ ভিতৰত আমি সেইবোৰক অ তেনেবোৰ গোটেইকেইটা কৰাটো সম্ভৱ নহয় যিহেতটো আমাৰ অসমীয়া খাদ্যটো কিন্তু তাৰ ভিতৰতো আমি যদি বিশ পৰ্চেন হলোঁ আমি বাহিৰা কিতাপ পঢ়ো
আপোনা হয় আপোনাৰ মাতটো অলপ ফচি ফচি আহি আছে আপুনি নেটৱৰ্ক থকা জেগালে গলে ভাল হব। হয়, হয় হয় নিশ্চয় নিশ্চয়
হয় আমি বাহিৰা কিতাপ পঢ়িলে আমি এ স্কুলৰ কিতাপৰ পৰা আমি বহুতখিনি কথাই জানিব পাৰোঁ আৰু স্কুলৰ কিতাপৰ বাহিৰেও আমি যদি বাহিৰা কিতাপ পঢ়ো তাৰ ফলত আমি বহুত অনেক নজনা কথা বা দেশ-বিদেশৰ বহুতো নজনা কথা আমি জানিব পাৰো আৰু আৰু আমি উপন্যাস পঢ়িলে আমি এখন বেলেগ জগতলৈ যাব পাৰো বা আমি যদি নিজেও কিছুমান কথা লিখো তাৰ ফলত আমিও এদিন হয়তো ডাঙৰ সাহিত্যিক হব নোৱাৰিলও সৰু সাহিত্যক হ'লেও হ'ব পাৰিম আৰু যাৰ ফলত কিতাপ পঢ়িলে বা কিতাপ লিখিলে হওঁক আমাৰ নিজৰ মাত তৃ ভাষাটো অতুত থাকে বুলি মই ভাবো
হয় হয় নিশয়
হয় আৰু আমাৰ বৰ্তমান সময়ত যিহেতু মোবাইল ইণ্টাৰনেটত বহুল প্ৰচাৰ হৈছে তাৰ ফলত ল'ৰা-ছোৱালীসকলে মোবাইল চাই জওক ইণ্টাৰনেট চাই জওক বহুত সময়ৰ অভাবত নষ্ট কৰে সেইখিনি সময়ত যদি আমি বাহিৰা কিতাপো পঢ়ো তাৰ ফলত আমি বহুত খিনি জ্ঞান আহৰণ কৰিব পাৰো
হয় নিশ্চয়
হয় আপোনালোক কিতাপৰ বিষয়ে কৈ দিব
কিতাপৰ বিষয়ে বুলি ক'লে আপোনাৰ বিভিন্ন সাহিত্যিক, বিভিন্ন লেখক আছে তাৰ ওপৰত আপোনাৰ যিটো কিছুমান আছে আপোনাৰ, ইমান ভালকে ধৰক মোৰ মনতো নাই। গতিকে, যেনেকৈ ধৰক আমি পঢ়িব পাইছো আপোনাৰ আহ' মামণি ৰয়ছম গোস্বামী- তাৰপৰা আপোনাৰ হীৰেন ভ্টাচাৰ্য।
'তৰোৱাল' এখন ডাঙৰ কিতাপে লিখিছিল।
হয় হয়। ত' হীৰেণ ভটাচাৰ্য তাৰপৰা আপোনাৰ এ বিভিন্ন ধৰণৰ হয় হয়, এখেতৰ লগতো একদম, হয়, নিশ্চয় নিশ্চয়- অ' অঁ' হয়, আপুনি কোৱা কাৰণে মোৰো মনলৈ আহে মানে পাহৰি আছো- টো বহু দিনৰ আগৰ পৰা এনেকে ইমান পঢ়াত জঢ়িত হৈ থকা নাই - বিভিন্ন কাৰণৰ কাৰণে। গতিকে আমি বহুত পঢ়িছো এইবিলাক তেখেতলোকৰ এ উপন্যাস হওক, কবিতা হওক বা তেখেতলোকৰ মানে কবিতা হওক বা তাৰপৰা আমি কিবা এটা ভাল সমাজৰ এটা ভাল মেছেজ পাওঁ। আৰু এটা উপদেশ পাওঁ। মানে সেইটো কাৰণে পঢ়ি ভাল লাগে। তেখেতৰ সেইটো কাৰণে বহুত জনপ্ৰিয় হয়।
গতিকে, হয়। নিশ্চয়, আপোনাক মই এটা কথা সুধিব খুজিছো যে আপোনাৰ এ মই আগতে কলোঁৱেই আপোনাক যে আমি স্কুলত যিখিনি আমাৰ কিতাপ থাকে, আমি যিখিনি কিতাপ পঢ়ো, পঢ়ি পেলাই আমি জীৱনৰ- ধৰক কিবা এটা আমি এ হেৰি পাবৰ কাৰণে কিবা এটা ষ্টেজ পাবৰ কাৰণে আমি তেওঁলোকক লগা হয়। তাৰোপৰি আপোনাৰ আহ' আমি মানে এটা ধৰক অ' সমাজৰ কাৰনে মেছেজ হিচাপে মই ক'ব খুজিছো যে আমি প্ৰত্যেকটো অভিভাৱকসকলক আমি এইটো কথা ক'ব লাগে যে আপোনাৰ অ' যি কিতাপ পঢ়াত আপোনাৰ যিমান খিনি গুৰুত্ব দিয়ে অভিভাৱকসকলে যে কিতাপ পঢ় কিতাপ পঢ়। তাৰ কাৰণটো হ'ল আমি কি হয় ল'ৰা ছোৱালীয়ে ভাল মাৰ্কছ পাব লাগে ভাল আহ' মাৰ্কচিটখন ভাল হ'ব লাগে। সেইটোৰো পিছত বহুত বেছি গুৰুত্ব দিয়ে। কিন্তু আমাৰ অসমত আমাৰ অসমত সাধাৰণতে সেইখিনি দেখিবলৈ পোৱা যায় যে কম্পিটিচন তাৰমানে মাৰ্কছ বেছি পাব লাগে। মই এইটো মই হয়। মই আপোনাক এইটো সুধিব খুজিছো যে ছাত্ৰ ছাত্ৰী সকলক মাৰ্কছৰ পিছত বেছি দৌৰিব লাগে নে ছাত্ৰজন যিমান খিনি মানে এ তাৰ যিটো নেকি বাহিৰা টেলেণ্ট, বাহিৰা যিটো জ্ঞান সেই বস্তুটো এইটো আমি দিব লাগে, তাৰ ওপৰত আপুনি অলপ চমুকৈ ক'ব লাগে যে কোনখিনিৰ বস্তুতো অভিভাৱকসকলে গুৰুত্ব দিয়াটো উচিত চবতকৈ ভাল হয় তেতিয়া।
হয় হয়, নিশ্চয়। আপুনি বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এটাই মোক সুধিলে। তাৰ ওপৰত বাৰু মই কৰিম। আপুনি ক'লে যে ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱকসকলে মাৰ্কত বেছি গুৰুত্ব দিব লাগে নে- জ্ঞান আহৰণত গুৰুত্ব দিব লাগে। মই ভাবো আমাৰ অভিভাৱক সকলে এ সদায় জ্ঞানৰ আহৰণত বেছি গুৰুত্ব দিব লাগে। কাৰণ জ্ঞানৰ এই কাৰণ মাৰ্কত বেছি গুৰুত্ব দিয়াৰ ফলত আমাৰ সমাজত কিছুমান বেয়া কামো সংঘটিত হৈছে। ধৰক ছুইচাইড কৰাই হওক ছাত্ৰ-ছাত্ৰীসকলৰ বা ডিপ্ৰেছন হৈ যায়। হতাশ হৈ যায়। তাৰফলত নিচাযুক্ত সামগ্ৰীবোৰ খায়। তাৰফলত বহুত ব্যাঘাত হৈ যায়। কিন্তু যদি আমি জ্ঞানৰ আহৰণত গুৰুত্ ত' দেউতাকসকল মাৰ্কেটত এটাত চাকৰিয়ে পাব পাৰি। কিন্তু জ্ঞান আহৰণ কৰিলে তেওঁ ভৱিষ্যত জীৱনতো বহুতখিনি আগুৱাই যাব পাৰিব। আৰু তেওঁৰ এটা ভাল পৰিপক্ ক দক্ষতা সম্পন্ন জীৱন যাপন উপভোগ কৰিব পাৰিব আৰু দেশ বিদেশৰ বহুত নজনা কথা জানিব পাৰিব। আৰু বাহিৰা কিতাপত আৰু নেপায়। এনেধৰণৰ কাৰণে মই ভাৱোঁ অসমত এ গ্ৰন্থমেলাটো বহুত বিশ্বাস কৰাব লাগে। হয়, আপোনাক মই এ এটা কথা সুধিব বিচাৰো। মানে, গ্ৰন্থমে গ্ৰন্থমেলাক প্ৰয়োজনীয়তা সম্পৰ্কে মই আপোনাৰ পৰা অলপ জানিব বিচাৰো।
অঁ কি কলে, কি কলে?
এ এখন গ্ৰন্থমেলাৰ ওপৰত। মই আপোনাৰ প
নিশ্চয়, নিশ্চয়। নিশ্চয়, নিশ্চয়। গ্ৰন্থমেলা বুলি ক'লে আপুনি জানে আমাৰ ওচৰ-চুবুৰীয়া ধৰক বা আমাৰ কিছুমান ত' কিছুমানে এনেকুৱা আপোনাৰ সভা হয় বা কিবা এনেকুৱা টাইপৰ হয় মান কিবা এটা যিকোনো আপোনাৰ পূজা সৰু সুৰা হ'লেও আমাৰ প্ৰায় ভাগে গ্ৰন্থমেলাখন অহা দেখা যায় সৰু হওঁক, ডাঙৰ হওঁক। কিন্তু গ্ৰন্থমেলাত আঁ--আহিলে চিনি পাম মই ভাৱোঁ, যিমান দূৰ দেখিছ দেখিছোঁ মই মোৰ প্ৰেক্টিকেলি হিচাপে মই আপোনাক ক'ব খুজিছো যে বেলেগ দোকানত যিমান খিনি ভিৰ লাগে কিন্তু সিমান খিনি গ্ৰন্থমেলাত ভিৰ লগা দেখা নাযায়।
হয়, হয় নিশ্চয় নিশ্চয়। হয়, এইটো আপুনি বহুত দৰকাৰী কথা ক'লে।
হয়, যদিও যোৱা দেখে, দেখা যায় যে মানুহক দেখা দেখিকেহে যায় কিন্তু তাত ত ' মই বেছি সংখ্যক মানুহকে- এনেই, এনেই দেখাত শ্ব' কাৰণে চাব যায়। কিন্তু কিতাপ এখনো মই কিনা দেখা নাই। হয়তো তাৰে মাজত দুজন, এজনে, তাৰে মাজতে দুজন, এজনক কিনা কিনে। মই নিকিনা বুলিও কল নিকিনা বুলি ক'লেও ভুল হ'ব। তাৰে মাজতে কিতাপ পঢ়ি পোৱা, কিতাপ পঢ়ি ভাল পোৱা মানুহো আছে। ত' তাৰে মাজতে কিছুমানে হয়, নিশ্চয়। কিছু কিছুমানে কিতাপ কিনিম বুলিও যায়। তাৰপৰা কিনেও, দেখা গৈছে কিন্তু বেছিভাগ মানুহে মানে শ্ব' কৰিবৰ কাৰণে যা-যায়। গৈ পেলাই চাই, চাই কেনে আকৌ গুচি আহে। গতিকে, সেই টো হ'ব নালাগে। মই ভাৱোঁ যে প্ৰত্যেকজন ব্যক্তিয়ে যাওক তাত কিতাপবোৰ চাওক, যদি আপ আপোনাৰ নিশ্চয়, যদি আপোনাৰ ভাল লাগে বা এইটো বস্তু মোৰ ভাল লাগিছে বা এই এই সাহত্ সাহিত্যিকৰ সেইবিলাক ভাল লাগে। ত' আপুনি নতুন নতুন কিতাপবোৰ- এ হয় থাকে যিহেতু পাব্লিছ হৈ থাকে গতিকে আপুনি আনক লাগিলে আপোনাৰ হাতত ইমান টকা নাই এখন সৰু কিতাপ হলেওঁ আনক।
হয়। নিশ্চয়, নিশ্চয়।
আপোনাৰ লগতে আপোনাৰ লৰা-ছোৱালী হওঁক ঘৰৰ কোনোবা পেৰেন্টছ হওঁক আপোনাৰ কামত দিব। আপোনাৰ কিতাপখন নিশ্চয়। আপোনাৰ কিতাপখন, হয়।
নিশ্চয়। এ আপুনি কলে গ্ৰন্থমেলাত কিতাপ কিনিব লাগে আৰু কিতাপ কিনিবৰ বাবে আমাৰ অভিভাৱক অভিভাৱিকা সকলো নিজৰ ল'ৰা ছ ৱালীসমূহক গুৰুত্ব প্ৰদান কৰিব লাগে, তেওঁলোকক উৎসাহিত কৰিব লাগে। আৰু গ্ৰন্থমেলাসমূহ যাতে আমাৰ নিজা ঠাইত প্ৰত্যেক বছৰৰে কমেও এবাৰ হলেওঁ গ্ৰন্থমেলা এখন মেলা হিচাপে প্ৰতিষ্ঠা কৰে, যেনেকৈ বাণিজ্য মেলা হয় তেনেকৈ গ্ৰন্থমেলাও যাতে এটা উৎসৱ হিচাপে পালন কৰে। তেতিয়া হ'লে আমাৰ হয়তো অসমীয়া ল'ৰা ছোৱালী সকলেও কিতাপ কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰিব।
হয়, নিশ্চয় নিশ্চয় নিশ্চয় সেইটোয়ে কথা। গতিকে মই এটা কথা কব খোজো যে সদায় আমি অভিভাৱক সকলে আমি লৰা ছোৱালী দোষ দি আহিছো। এইটো ভুল। কাৰণ কিয় যেতিয়া আপোনাৰ অভিভাৱক সকলে কিতাপ পঢ়া দেখাব বা কিতাপ পঢ়াৰ ইণ্টাৰেষ্টটো আনি দিব তেতিয়া অট'মেটিকেলি নিজৰ ল'ৰা-ছোৱালীয়ে ভাবিব, দেউতাই কিতাপখন পঢ়িছে গতিকে মইও পঢ়ি চাওঁ কিনো আছে। সেই বস্তুটো দিব লাগিব সেই পৰিৱেশটো দিব লাগিব। কাৰণ কিয় ল'ৰা ল'ৰা-ছোৱালী বিলাকে পৰিৱেশত পৰিৱেশত থাকি ডাঙৰ দীঘল হয়। গতিকে পৰিৱেশটো কেনেকে চলি আছে নিজৰ মাক দেউতা কে গ'ম পাব ন', কেনেকে চলিছে বা মা দেউতাই কি বস্তু চাই আছে। যদি আজি কালি বেচিকেলি অভিভাৱক সকলক বিশেষকে আমি নতুন প্ৰজন্ম কথা কব গৈ আছো আজিকালি মাক বাপেকে ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে মোবাইলত বেছি ব্যস্ত দেখা যায় এই এ' চেল কিবা কিবি বনোৱা দেখা যায়, গতিকে মাক বাপেকে যদি ননষ্টপ মোবাইলত ব্যস্ত থাকে ল'ৰা ছোৱালী কিতাপৰ প্ৰতি হয় নিশ্চয়। তেতিয়াহ'লে ল'ৰা ছোৱালীৰ প্ৰতি কিতাপৰ ধান্দা কিয় থাকিব? ক'তো নথাকিব নিশ্চয়।
হয়, অভিভাৱক সকলে ল'ৰা ছোৱালী কিতাপ পঢ়াত বহুত বেছি গুৰুত্ব
দিব লাগিব হয়, হয়, এই বস্তুটো আপোনাৰ অভিভাৱক সকলৰ পৰাহে ল'ৰা ছোৱালী পাব, গতিকে সেইখিনিয়ে আপোনাক মই কব গৈছো।
আপোনাৰ পৰা বহুত নজনা কথাই জানিলো, কথা পাতি ভাল লাগিল। আগলৈও এনেকুৱা গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আপোনাৰ লগত কথা পাতিম বুলি আশা থাকিল ধন্যবাদ।
নিশ্চয় নিশ্চয় ধন্যবাদ ধন্যবাদ।